অ', শুনি আছেনে আপুনি বাইদেউ? হেল্ল' বাইদেউ আপুনি শুনা পাইছেনে? হয় কি কৰিছে? হেল্ল' আপোনাৰ আৱাজটো ভালকে আহা নাই আপুনি অকণমান স্পষ্টকে কওক।
পথাৰৰ পৰা আহি পাইছোহি দিয়ক পথাৰৰ পৰা আহি পাইছোহি।
অ', পথাৰৰ পৰা আহি পাইছেহে কিবা কামত গৈছিলে?
হয়, দিয়ক‌ এই ৰুৱা লগাব গৈছিলোঁ।
অ', অ', ৰুৱা লগাই আহিলে ন। এ আমাৰো ৰোৱা লগাব আমাৰো মানে ৰোৱা লগাবলৈ আছিলে কিন্তু মই ভাবিছোঁ যে কালি মানেহে যাম আৰু বুজিছে, এতিয়া ৰোৱনী কেইজনী লগোৱাই থৈছো বাৰু।
তাৰ পিছত মই মানে ঘৰত অকলে যিহেতু মই এতিয়া ভাত চাতো বনাব লাগে ন। তেওঁলোকৰ কাৰণে সেইকাৰণে সেইকাৰণে মই মানে ভাত চাত খিনি বনাই লৈ যাম আৰু এতিয়া চাহ পানী খালে আৰু ন।
হয়, হয়, চাহ খাই গৈছিলোঁ দিয়ক এতিয়া আহি লৈ পেলাই পানী দিয়া ভাত কেইটামানহে খালোঁ।
অ', পানী দিয়া ভাত খালে ন' পানী দিয়া ভাত কিহৰ লগত খালে?
পানী দিয়া ভাত খালোঁ কিহেৰে মানে এই মানে, মানে মোৰ ছোৱালীজনীয়ে বনাই থৈ দিছিলে আৰু ঢেঁকীয়া শাকে কণীয়ে ভাবিছোঁ। আছিলে হাঁহৰ কণী আছিলে ঘৰৰে তাৰ পাছত এইফালে বেঙেনা পিটিকা কৰিলে চৌকা দি তাৰ পাছত এইফালে দালি চাটনি বনালে বতাত বঢ়িয়াকে পিচি পেলে তাৰপিছত তাৰ লগত দুটা ভোট জলকীয়া
হয়, হয়, হয়।
আপোনালোকে খায় নে নাখায়?
হয়, ভালেই দেখোন বঢ়িয়া খানা এ খায়ে থাকো আপোনাৰ পানী পানী দিয়া ভাত। খাই ভালে পাওঁ গৰমত আপোনাৰ খাবলৈও ভাল ন। পানী দিয়া ভাত, মই বোলো এই পানী দিয়া ভাতৰ লগত গৰৈ মাছৰ পোৰা। তাৰপিছত আপোনাৰ যোনটো আলু পুৰি পেলাই চাটনি টো বনাই আপোনাৰ এইটো আপোনাৰ আৰু মান ধনিয়াটো যে আপোনাৰ মান ধনিয়া গম পাইছে নে? বঙালী ধুনীয়া বুলিওঁ কয় কিছুমানে বাৰু অ', তাৰ লগত হয়, হয়, সেই তাৰ লগত আপুনি খালে মানে খুবেই ভাল লাগে গম পাইছে নে? আৰু এতিয়া আজি মানে আমাৰ পইতা ভাত এইয়ে নিশনি ভাত যে
হয়, হয় অ', যিটো মাৰ নাকাঢ়ি পেলাই যে বনাই যে
হয়, হয় মাৰ নাকাঢ়ি পেলাই যে বনাই সেইটো ভাতৰ লগত আপোনাৰ মই আপোনাৰ এই আলু পিটিকা কৰি থৈ আহিছোঁ আৰু এইয়া পাতত দিয়া মাছৰ পিটিকা বনালোঁ।
এ তেনেহলে মজাই আৰু
হয় সেয়া দিয়ে মানে আজি দুপৰীয়া আহাৰটো খাম আৰু ভোত জলকীয়াৰ লগত আচাৰো আছে। এই তেনেকে খাম আৰু বুজছে। হয়, হয় ঘৰতে আমি আচাৰ বনাওঁ আমাৰ ঘৰত আপুনি আমৰ আচাৰ পাব তাৰপাছত আপুনি গাজৰৰ আচাৰ পাব। কৰ্দৈ আচাৰ পাব, ঔটেঙা আচাৰ পাব মানে সকলো বস্তু আৰু এ আমাৰ ঘৰত বিধে বিধেহে আছাৰ চাৰ আছে গম পাইছে আমি
এতিয়া খোৱা মানুহ আছে নে নাই আচাৰ খোৱা মানুহ ঘৰত আছেনে নাই বাৰু এতিয়া
এ আছে আছে চাই আপোনাৰ আচাৰ লাগে আমাৰ চৌ আঞ্জাতে আচাৰ লাগে হয়। সকলোতে আমাৰ আচাৰ খিনি মানে লগত লাগেই আৰু আৰু নহৰু আচাৰো বনাওঁ। হয়, হয় আমৰ‌ আৰু জলফাই আচাৰ বাহিৰে নাজাই ন চবজি যি আছে মই একদম চব বনাওঁ আচাৰ বুজিছে আকৌ মই তাৰ বাহিৰে আপোনাৰ জেলি বনাওঁ। নাই, নাই বেঙেনা দি পেলাই নবনাও বাৰু এয়া মানে বাকী খিনি যি স খিনি চব্জি আছে ওলকপ কচু পৰা একদম বাকী যিমান আছে আৰু
হয়, হয় ওলকচু আচাৰটো খাই ভাল লাগে।
হয়, হয়, হয় লকচু আচাৰটো ভাল লাগে প্ৰথমে সিজাই ল'ব লাগে, সিজাই লৈ পানীটো পেলাই দি
হয়।
তে বনা আৰু তেল দি পেলাই আৰু তেলত পাচ তেল খিনি যেতিয়া ভালকে গৰম হ'ব উতলিব
হয়, হয়।
তাত পাঁচফোৰণ দিব বুজছে হয়, হয়, পচ অ' হয়, হয়, হয়। পাঁচফোৰণ দি পেলাই আপুনি শুকান জলকীয়া টো যে ভালকে দি দিব আৰু অলপতে ৰ সখিনি যিখিনি মানে আপুনি সেইখিনি পিটিকা কৰি ল'ব বইল কৰি থোৱাখিনি তাৰপিছত মানে সেয়া দি দ বাৰ আৰু গম পাইছে ঢালি দিব
অ অ হয়
অ আপুনি এ পুৰ আপোনাৰ অলপ টাইম এনেকে লৰাই কৰিু দিয়াৰ পাছতে হৈয়ে যায় আৰু প দেই অলপ ভাজি পেলাই গুড়া কৰি গুৰা খিনিহে ঢালিব
মিক্সি নাই কটাত পিচিলেও হবনে
এ হ'ব, হ'ব আপোনাৰ পুৰিতো হ'লেই হ'ল আৰু আপুনি পতাত পিছে য'তেই নিপিছে গুৰিতটো মানে আপোনাৰ হ'লেই হ'ল আৰু বুজছে।
অ', অ', অ', হয় দিয়ক এ মিক্সাৰ গ্ৰেণ্ডাৰ এটা ল'বলৈ কেনে বুজিছে ব
বৰ অভাৱ চলি আছে কি কৈছে
মিক্সাৰ গ্ৰাইণ্ডাৰ এটা লবই পৰা নাই দিয়ক এইকেইদিন মানে বৰ টান টনি চলি আছে।
হয়, হয় সেইটো হয় বাৰু।
এ, এ আজিকালি পটাত পিছা স্বাস্থ্যৰ কাৰণেও ভাল দিয়কচোন।
কি কৈছে আপুনি আমৰ আচাৰটো কেনেকে বনাই আপুনি আমৰ আচাৰ চাহটো কেনেকে বনাই
অ আমৰ আছ টো আমৰ আচাটো মই ধুনীয়া আমখিনি ধৰ অকমান জোত থকা হ'ব লাগে আৰু তাৰ পাছত ধুনীয়াকে কুটি লওঁ মানে গোটাই গোটাই ধুই ল'ব লাগিব ধুই এদিন ৰ'দত শুকুৱাই দিওঁ পানীতটো মানে নাইকিয়া কৰি দিওঁ তাৰ পাছত ক কুটি কুটি ধুনীয়াকে ভিতৰত ধৰক গুটি যদি থাকে গুটিটো পেলাই দিওঁ আৰু তাৰ পাছত সুটি নিমখত ধৰক তিনিদিনমান তিয়াই পেলাই থৈ দিওঁ নিমখত খুধা নিমখ দি থৈ দিওঁ আৰু বৈয়ামত আপুনি ধৰক চিচাৰ বৈয়াম ল'লে বেছি ভাল হয় আৰু
হয় হয় অ আজিকালি আপোনাৰ বোলো অনলাইনতো পাই থছে আপোনাক কমতে বোলো বহুত কেইটা আহে সেনেকে আনি আনি থ'ব লাগে মই বাৰু এনেকে কেইট মান অৰ্ডাৰ কৰি আনিছো এতিয়া আছে বাৰু ঘৰতে তাতে ৰা আৰু চিচা ভয়ামত ৰাখিলে আপোনাৰ আচাৰতটো ভালে থাকে আৰু আপোনাৰ দেখিবও ভাল লাগে
হয় হয় তাৰ পাছত তিনদিন তিনদিনৰ পাছত ধৰক আপোনাৰ ধৰ নিমখৰ পানী এটা ওলাব নহয়
হয় হয়
তাৰ পিছত খৰাহি এটাতে ধৰক সেইখিনি ঢালি দিব আৰু তাৰপিছত পানীটো পৰিব দিব পানীটো পৰিব দি এইফালে ঘৰৰে মিঠাতেল লব
হয়,
তাতে আপোনাৰ ধৰক বগা সৰিয়হ পিচিও দিব পাৰে ধৰক গুৰি কৰি বগা সৰিয়হটো ধৰক তেলতে ধৰ বগা সৰিয়হও দি দিব ইফালে পাঁচফোৰণ দি দিব তাৰ পাছত সেই গোটেই দিলৈ পাছত আ হয়, হয় পাঁচপুৰনটো গুড়াও কৰি ল'বলে আপুনি অকণ তাৰ পাছত, অকণমান গোটা কৰিও দিব পাৰে। দেখিবও ভাল লাগে খাইও ভাল লাগে।
অ, এইটোও হয় বাৰু হয়।
খিনি দি দিব আৰু তেলখিনি উতলাৰ পাছত তাতে আপুনি ধৰক বেয়া হৈ নাযাবৰ কাৰণে অলপমান ভিনেগাৰো দিব পাৰে। আৰু যদি ধৰক আপুনি ভিনেগাৰজো বোলে নিদিয়ে তেনেহলে ধৰক হয় ভিনেগাৰ ধৰক নিদিলে ধৰক দুদিনৰ মূৰে মূৰে ৰ'দত দি থাকিব লাগিব আৰু তেতিয়া ধৰক দিলে ধৰক ৰ'দ নিদিলেও হয় আৰু ৰ'দত নিদিলেও হয় আচাৰখিনি। হয়, হয়, নিমখত ভৰাই থৈ দিলো দিন যায় কিন্তু ধৰক তেও ধৰক বেয়া হৈযো চা
চাঞ্চ থাকে হয়, হয়, আপোনাৰ মানে কি জানেনে তেলটো যেতিয়া আপুনি উতলাব আপুনি ভালকে পকাব লাগিব গম পাইছে মানে অলপ পানী চানী নৰখাকে আপুনি ভাল কৰিলে তেতিয়া মানে ভাল হয় আৰু গম পাইছে নে আপুনি?
হয়, হয়, হয়, হয় আপুনি ঠিকে কৈছে দিয়ক। তাৰপিছত ধৰক গোটেই মছলা খিনি ধৰক পাঁচ মিনিট মান সানি থাকিব আৰু ধৰক কেৰাহীটোতে আৰু, আমখিনি ঢালি তাৰ পিছত আৰু ঠাণ্ডা কৰি বয়ামত ভৰাই পেলাই আৰু বছৰ-বছৰ ধৰি থৈ দিব আৰু আপোনাৰ আচা হৈ গ'ল আৰু খাবলৈ।
সেনেকে খাই খুবেই ভাল লাগে আজি মই ভাব ছো আপোনাৰ এইটো মইয়ো আপোনাৰ এইয়া এমাহ মান মই তিয়াই থৈ দিওঁ আমখিনি কাটি তাৰ পিছত এমাহৰ পিছত ভাতখিনি টুকো কিন্তু ধুব নালাগিব আপোনাৰ কাপোৰ এখন দি মচি দিব লাগিব বুজিছে পাতল কাপোৰ এখন দি পানীতো সৰকি যোৱা লৈ তাৰ তাৰ পাছত কেৰাহী এখনত তেলদিব তেল খিনি অলপ সৰহকে দিব লাগিব বুজিছে তেল খিনি যেতিয়া আপোনাৰ ভাল কে গৰম কৰিব লাগিব মানে ভালকে আৰু উতল অহালৈ যাতে দিওঁতে যাতে হেৰি হৈ গম পাইছে নে? ভালকে আপুনি গৰম কৰাৰ পাছত আপুনি তাত মানে অলপ টাইমৰ পিছত আপুনি সেইখিনি দি দিব। মানে আমখিনি যে তাত দি দিব, দি পেলাই লৰাই দিব, লৰাই পেলাই আপুনি পাঁচপুৰনখিনিক এটা কেৰাহিত অলপমান ভাজি ল'ব মানে তিতা কৰি নেপেলাব আৰু মানে কমাই ভাজিব আৰু তাৰ পাছত সেইখিনি ভাজা পাছ চত আপুনি মিক্সিত গুৰা কৰিব গুৰা কৰি তাৰ ওপৰতে সেইখিনি দি দিব। তাৰপিছত দি পেলাই আগ লৰাই দিব তাৰপিছত ভিনেগাৰ অলপ দি দিব। তাত বোলো নিমখটো দিব নালাগে যিহেতু নিমখ পানীতে তিৱা হৈ থাকে নিমখ থাকে হয়, হয় তাৰ পাছত আপুনি সেইখিনি দিয়াৰ পাছত আপুনি যোনবোৰ জলকীয়া আছে ন পকা জলকীয়া তাতে দি দিব দি পেলাই অলপ টাইম লৰা বগা কৰিব যদি পানী যদি থাকে পানীটো যাতে শুকি লয় গম পাইছে নে।
হয়, হয়।
হয় পানীটো যাতে খু তাত আপুনি আপুনি জলকীয়া গুৰি যে
হয়, হয়।
জলকীয়া গুৰিও অলপমান দিব পাৰে মানে ৰংটো ভালৰ কাৰণে
হয়, হয়।
তেতিয়া মানে ৰংটো অলপ ভাল হলে আৰু মানে ভাল লাগে দেখিবলৈ আৰু বুজিছে।
হয়, হয় আপুনি ঠিকে কৈছে দিয়ক মই তেতিয়া জলকীয়া গুৰিৰ কথা কবই পাহৰিছিলো।
অ', হয়, হয়। জলকীয়া গুৰি অলপ দি দিব নহলে আপোনাৰ হেৰি এটা থাকে এনেকুৱা কালা্ৰ পাউ হয় যে নাই সেইটো মানে জ্বলাটো কম আৰু ধেৰ পেকেট পোৱা যায় আপুনি হয়, হয়, হয় আ আপুনি সেইটো দি দিবও পাৰে সেইটো দি দিলেও মানে আপোনাৰ ভাল হয় আৰু গম পাইছে।
হয়, হয় একদম কিনা আচৰ নিচিনা দেখিব আৰু
নিচিনা দেখিবলৈ হয়, হয় খায়ো ভাল লাগে।
হয়, হয়।
হয় আপুনি তেতিয়া গৰম গৰম ভাতৰ লগত আপুনি আচাৰ আৰু দালি দিয়ে খাব পাৰি মোৰ মানে গোন্ধত তোতে গিলা যায় বুজিছে।
হয়, হয়, হয় দিয়ক